কি কৰিছা বা?
এই আছোঁ দিয়া, তুমি?
অঁ, মইয়ো আছোঁ, ভাল তোমাৰ?
ভালেই দিয়া ভালেই, এই মানুহ জন আহিছিলে মানে মানুহ এজন মানে আজি ঘৰত মানুহ আছিলে বাৰু, হেৰি যে নহয় মানে এই আমাৰ ঘৰত মানে চেগুন কেইডাল মান আছিলে, তাকে মানে হে ৰি, এই মানুহ এঘৰ ওচৰতে বিয়া।
অ।
ছোৱালীজনীৰ অঁ, তাকেই চেগুন গিডাল, তাকে দাদাই কৈছে ইমান ডাঙৰ হৈ গ'ল, বেছিয়ে দিওঁ নেকি সিহঁতেও
অঁ, বেচিলেহি মানে তাকে কটাইছা মানে আৰু। অঁ ভালে কৰিছা, কিয় দাদাহঁতৰ দোকানতে বনাই দিয়ে দে
অঁ, সেই বনাই তাকে তাত অঁ তাকে অঁ তাকে। বিচনাখন দিলে, তাৰপিছত তোমাৰ কাঠৰে ডাঙৰকে আলমাৰি এটা লাগিব বোলে। কাঠৰ আল আলমাৰি আজিকালি যে ওলাইছে এইবিলাক দেখিবলৈ ধুনীয়া এইবিলাক। ডাঙৰ যে, অঁ তেনেকুৱা এটা তাৰপিছত আকৌ ডাইনিং টেবুল, ড্ৰেচিং,
ড্ৰেছিং চব,
তাৰপিছতে চব দিছে চোফাৰ অঁ। চোফাৰ তাৰপিছতে আৰু কিবা কিবি লাগে নহয়, যি লাগে মানে।
গোটেইখিনি মানে দিছে। আচলতে কি জানানে? তোমালোকৰ দেউতাহঁতে বহুত ভাল কৰিলে। মানে আগতেই যে গছবিলাক ৰুই থৈ গ'ল হয়। সেইটো কাৰণে এতিয়া মানে তোমালোকৰ কাৰণে কি হ'ল। তোমালোকৰ যে তেনেকে যে দোকান খুলিবা বুলিটো থাক নাছিলা কিন্তু খোজকে সেইটো কামতে ধৰি লও এটা গুচি গল ন এতিয়া তোমাৰলোকৰ কাৰণে মানে কি হৈছে কাঠটো ঘৰৰে গম পাইছে। ন কিমান ভাল, কিমান বেয়া অ' এতিয়া ধ লোৱা কাঠটোও তোমালোকৰ নিজৰে উম। বেয়া কথা অ ঘৰৰ মানুহ তোমালোকে নো কেনেকে বেয়া কথাত বস্তুতটো দি পঠোৱা ন। কাইলৈ অলপ কিবা এটা হয় তম ক'ব।
তাকে এই যে আমাৰ। ধৰা আমাৰ উ পথাৰত তেনেকে দেতাই এবিঘা মাটি গোটেই চেগুন গছে লগাই থৈছে।
অ' ভালেই কৰিছে গম পাইছা নে। সেইটো কিন্তু বহুত ভাল কাম কৰিলে গম পাইছা। অ' মানে কি তেতিয়া ধৰি ল ইমান মাত আছিলে ন তো মানে ভাবা নাছিলে ন ভাবি ছিলে চাগে বেছি পেলে পাম বুলি ন? অ' অ' সেইটোয়ে সেইটোয়ে এতিয়া তোমাৰ তেওঁলোকৰ বহুত সুবিধা কৰি আছে। গম পাইছানে? সেইটো মানে অ' সেইটোৱে।
পিছৰ কামটো মানে আগতেকে চিন্তা কৰ।
চিন্তা কৰিছিলে অ সেইটোয়ে ভাল। গম পাইছানে? বহুত আগতে যে চিন্তা কৰিলে সেইটো বহুত ভাল কাম। কৰিলে মানে এতিয়া তোমালোকে চিন্তা কৰিব লগা হোৱা নাই।
তাকে আৰু এনেকুৱা বাৰী তোমাৰ তিনি চাৰিখন মান আছে। দেউতা মানে তাত চব ফল মূলৰ গছ তোমাৰ। এতিয়া ফল-মূল গছ মানে যিমান মানে যিমান গোটাব পাৰিছা। চব ৰুইছে বগৰী, আম, লিচু লেটকু অ। লেচু লেচু বহুত অ' লেচু এইকেইটা দেখিছা কিমান ডাঙৰ ডাঙৰ। আৰু মিঠা মঙহ সিমান অ।
শিকে আহিছিলে যে তাকে কেইটামান দি থৈ গৈছে মায়ে মোক। কৈছে হে বাহতৰ দি থই গৈছে বুলি খাবলৈও ইমান ধুনীয়া মিঠা। অ' ভালে কৰিছা দেই সঁচাকে ভাল কৰিছা আৰু এতিয়া জানানে মানে কি হৈছে উম, কোৱা।
দেতা মানে গোটেই সেইবিলাক মানে দেতা চবৰে কাৰণে মানে। গোটাই গোটাই থৈ গৈছে উম, নাৰিকল ৰুইছে। তামোল ৰুইছে তাৰপিছত তোমাৰ মৌচুমী ৰুইছে কমলা টেঙা ৰবাব টেঙা
উম, ভালেই ভালেই ঘৰতে চব আছে। অ লেটেকু আছে নে তোমালোকৰ লেটেকু আছে নে আমাকো পুলি এটা দিবা নাই এইবাৰ আমিও ৰুম বুলি ভাবিছো মানে অ দিবা
লেতেকৰজোপা অকমান লেতেকাজোপা মানে তিনিজোপাই আছে ডাঙৰে হৈছে বাৰু দেই।
অ', সেয়াই দিবাচোন বাৰু মানে কি জানা তোমালোকৰ পৰা যে আনিছিলোঁ। উম, কোৱা।
মানে ইমান ধুনীয়া এনেকুৱা কৰিছে মানুহজনে ইমান দিনৰ আগতেই ইমান খিনি কথা চিন্তা কৰিব পাৰিলে।
ছিলে নে, নে এনেকে কৰিম বুলি ন, ভাবিছিল তেতিয়া ভাবিলে আৰু খাম বুলি চাগৈ। অ' ভালে সেই তোমালোকৰ পৰা আনা লেচু মানে এ কলম দি যে বেচিছিলে যে তেতিয়া সেই মায়ে লৈ আহা নাছিল জানো আমাৰ মায়ে সেই তাকে তোমাৰ ৰুলে যে এইবছৰ লাগিছে তোমাৰ লেচু ত' আমিও খালো নহয় কেইটামান উম, মঙহো ধুনীয়া ন'গুটিটো সৰু, সৰু।
অ' টো গুটি গুতিটো সৰু হয় মঙসটো সৰহ হয়।
অ' মাজতে মানে অ' বহুত ধুনীয়া মাজতে কি হ'ল মই লগৰ এজনী ঘৰত গৈছিলোঁ সিহঁতৰ মানে ধৰি লও দেউতাকহঁতে লেচু আনি থৈ দিছিলে কিন্তু কি হৈছ ছে জানা নে লেচুকেইটা মানে ৰঙা হে হৈ আছে কিন্তু টেঙা বহু হুত আজিকালি কালাৰো দিয়ে যে হয় অ' সেইটো কাৰণে কিন্তু ঘৰৰ কেইটা ইমান ভাল অ' সেইটোও ভাল আছে।
যে এইবোৰ কিনাবোৰ খাবলগীয়া হোৱা নাই এতিয়া আম, আম তোমাৰ এতিয়া সেন্দুৰীয়া আম আছে, মালভৈ আম আছে তাৰপিছত তোমাৰ এই ঘৰতে আছে উম,
উম, গোট গোটেইখিনিৰ পৰা মানে তোমালোকৰ মানে যথেষ্ট আছে চব অ'। অ' খাব পাৰা, অ' খাব পাৰা এতিয়া হয় তোন আৰু চোৱা এতিয়া এটা তুমি ডাব কিনিব গ'লে যদি তোমাৰ ভাল হয় এশ টক কা লৈয়ে তুমি এতিয়া সেই বস্তুটো ঘৰতে পাই আছা আৰু ঘৰত আৰু তুমি বেলেগত খালেতো এনেকুৱা হয় আজি বস্তু কালি পৰ বেচা যাব পাৰে ন' কিন্তু তুমি এতিয়া আজি পাইছা আজিয়ে খাইছা অ'আজি পাইছা আজিয়ে খাইছা ত'তোমাৰ সেইটো অসুবিধা হোৱা নাই আৰু সেইটো মানে তোমাৰ কাৰণে ফ্ৰেছ হৈ আছে ধুনীয়া। বহুত ভাল হৈ আছে ডাবৰ পানীতো খোৱাতো বহুত ভাল গম পাইছা?
ভাল উম, উম।
মই যে অকমান ফ্ৰিজত থৈ পেলাই অক অকমান ঠাণ্ডা কৰি খাবলৈ ইমান ভাল পাওঁ জানানে ডাবৰ পানীটো। অ' অ' তুমিও থৈ দিয়া অ' অ' খাবলৈ আগৰ দিনততো ফ্ৰীজ নাছিলে ন' কোঁৱা হে আছিলে।
অ' কোঁৱাত পেলাই থৈ দিয়ে আগৰ দিনৰ মানুহে।
কুঁৱাত পেলাই থৈ দিয়ে নহয় আগৰ দিনৰ মানুহে আমাৰ আছিলে নহয় কোঁৱা এটা। আমি পেলাই, পেলাই থৈ দিওঁ ৰাতিটো পেলাই থৈ দিয়ে পিছদিনাখন উঠাই আনে আৰু তেনেকে খাওঁ আমি।
তেনেকে খাবলে ভাল লাগে। অ'খাবলৈ ভাল লাগে নহয় আগতে এতিয়া ধৰা ফ্ৰীজটো আজি কেইদিননো হৈছে মানুহে ধৰা তাকে আগৰ দিনৰ মানুহে সেই সেটো পাই তেনেকে, তেনেকেইটো মানে
হয় দিয়া অ'। অ'তুমি এতিয়া চাবাচোন আগতে যে হয়নে বিহু বুলি ক'লে ঢেক কিটো মাত শুনাই যায় হয়, তোমাৰ মানে ঢেঁক কি মাত যদি নুশুনা বিহু হ'বই নোৱাৰে কিন্তু আজিকালি তোমাৰ মানে গাঁও জেগাতহে ইমান ঢেঁকী পোৱা
পিছে
অ' মেচিনত আৰু সেইটো পিঠা গুড়িৰ পিঠাটো ভালো নালাগে নহয় তুমি চাবাচোন অ'। আৰু তোমাৰ পিঠা বনাবলৈ ইমান ভাল নহয় তোন হয় আগৰ দিনৰ মানুহে ইমান ঢেক কি দিনটো, দিনটো ৰাতিটো, ৰাতিটো পিঠাগুড়ি খুন্দে, গম পাইছা নে জলপান খুন্দে অ'।
ঘৰ' কাইলে তোমালোক কৰ ঘৰ -
অ আৰু ঢেঁকী মানে আ গতে চবৰে ঘৰতে থাকে আজিকালি তুমি ঢেঁকী পাবলৈ নাই। ঢেঁকীতো তুমি নো পোৱা। চোৱা তোমাৰ যদি নিজৰ ঢেঁকীটো পৰম্পৰাগত ব স্তুয়ে তোমাৰ নাই। তুমি এতিয়া বিহু বুলি যদি ঢেঁকী মাতটোয়ে নুশুনে কিহৰ ঢেঁকী এ মানে - বিহু হল ন, সেইটোৱে আগৰ দিনৰ বস্তু - এইবিলাক মানে ক'ব নোৱাৰি আৰু দেই মানে বহুত ভাল আছিলে।
হেৰিও নাছিলে ন ধান বনা মিলো নাছিলে। মানুহেটো উ উৰল উৰল দেখিছা নে তুমি? নাই দেখা ন মই দেখিছো মানে উৰল তোমাৰ উৰল উৰলটো মানে - আমাৰ বৰ্তমান খুন্দনা টো যেনেকুৱা যে খুন্দনাটো নিচ চিনা, তাত ধৰা এম দুজন তিনিজন মানুহে এনেকে খুন্দি খুন্দি -
অ অ তেনেকে কৰে। অঁ সেনে সেনেকেই চাগে আগৰ দিনৰ মানুহে খুন্দে আৰু ন?
মই আ আমাৰ ওচৰৰ এঘৰ মানুহ আছিলে সিহঁতৰ মানে তেনেকে কৰে তোমাৰ চব খুন্দে আৰু জল কীয়া হালধি তাৰপিছত বেহুৱা বনাই। বেহুৱা খাই পাইছে নে? অ নহলে ঢেঁকী - ঢেঁকীটো চবৰ ঘৰতে মানে তেনেকে -
অ ঢেঁকীটো আগতে থাকেই প্ৰায় মানুহৰ ঘৰতে আছে তোমাৰ এতিয়া মানে কোনোবা এঘৰতহে আছে।
অ যাৰ ঘৰত নাথাকে সিহঁতৰ ঘৰত উৰল থাকে।
উৰল থাকে ন? মই আজিহে শুনিছো কিন্তু দেই এই বস্তুটোৰ বিষয়ে মানে মই ইমান শুনা নাই কিন্তু আগতে। অ।
আমাৰ দেউতাহঁতে কৈ থাকে মানে যে উম তেনেকুৱা আৰু আৰু আগৰ দিনত বেৰ বাটাম দিয়া -
হয়, পিছতো হল অ - পিছতো ধৰা ঢেঁকীতে খুন্দা গৈছিল চিৰা-তিয়া বিলাক হয় নে ঢেঁকীতে খুন্দে - সেইবিলাক চিৰা খাবলো বহুত ধুনীয়া আছিলে আজিকালি মেচিনৰ চিৰাটো খাবলো ভাল নালাগে তোমাৰ। অ ভাল নালাগে তোমাৰ।
আম মাহঁতে আগতে ন জলপান খুন্দে যে মই জলপান খুন্দিলে বৰ ভাল পাওঁ আ ৰু, বহি থাকিবলে পাও ধুনীয়াকে ওচৰতে বহি থাকো জুই ফুৱাই ফুৱাই।
অ, আকৌ যে চোৱাচোন মখা উঠা জলপানটোৰ যে গৰম গৰম - জলপানকেইটা গৰম পানী দি খাই আকৌ তেতিয়া দিনত আক - বগৰী পকে নহয় অকন অকন হয়নে বগৰী দুটা - পুৰি ল'বা। তেনেকেই আমি খাইছিলো হয়নে? সেইটো খাদ্যৰ সোৱাদ বহুত ভাল আছিলে গম পাইছা এতিয়া কিন্তু নাখায়।
বগৰী যে শু শু শুকুৱাই পেলাই - শুকুৱাই পেলাই হেৰি গুৰি যে কৰে - অ, সেইটোও খাই বহুত -
তোমাৰ এডাল যে পাইছিলে নহয় অ অ আৰু এডাল যে পাইপ - নিচিনা যে আছিলে যে আগতে যে কিনিব পাৰি ন সেই বস্তুটো - কিন্তু তুমি চাবাচোন দোকানৰ সোৱাদটো বেলেগ হয় ঘৰুৱাতকে। উম, সিহঁতে ভাল হৈ থাকিবলৈ কিবা দি দিয়ে যে - যে সেইটো কাৰণে সোৱাদটো বেলেগ হৈ যায়। অ আগতে সেইবিলাক মানে খোৱাই যায় তোমাৰ।
বগৰীটো যে গুড়াটো যে গুড়াটো এনেকে তোমাৰ লাডু কৰি পেলাই হেৰি মিঠৈৰ লগত এনেকে - এ বনাই পেলাই এনেকে লাডু কৰি কৰি বনাই দিয়ে খাই বৰ ধুনীয়া লাগে।
বৰ ধুনীয়া লাগে সেইটো খাবলৈ বহুত ধুনীয়া লাগে, কিন্তু ময়ো খাওঁ সেইটো আগতে মানে খাবলৈ ভাল লাগে কিন্তু সেইটো।
কেতিয়াবা আকৌ নিমখ জলকীয়া তেনেকে সানি পেলাই অকমান ভাতৰ লগত
তোমাৰ সেই যোনখিনি সময়ত তুমি যে একেবাৰে হেৰি নোপোৱা টেঙা বস্তু নোপোৱা সেইখিনি টাইমৰ কাৰণে মানে অ', সেই বস্তু
আমাৰ
কাৰী হৈ যায়।
আমাৰ অ', আমাৰ মায়ে এতিয়াও সেইকাৰণে মচলা দিলে ক'ৰবাত বেয়া হৈ যাবগে পাই যে বগৰীটো, সেইটো কাৰণে খালি নিমখতে বগৰীটো খালি নিমখতে দি পেলাই থৈ দিয়ে, এই এইকেইদিন গৰম এইকেইদিনত খাবলৈ বৰ কেতিয়াবা তুমি চৰ্বত অকন খাও বুলি ক'লেও খাব পাৰা, সেইটো নিমখ
অ', খাব পাৰা আকৌ সেইটোৱে অ', অ', আৰু এনেও তুমি মানে সেইটোয়ে মানে তুমি এনেও চাবাচোন, কেতিয়াবা মানে কি হয় খাবলৈ বহুত বহুত মন যায় কিন্তু পোৱা নাযায়, অ', বগৰী ওলোৱা দিনত খাব মন নাযায়।
মন নাযায় পিছত মন যায়, এই এতিয়া তোমাৰ এতিয়া এতিয়া দিন দীঘল ন' এতিয়া তুমি যদি দুপৰীয়া অকমান শুই দিলা, তাৰপিছ গৰম গৰম কাৰণে তোমাৰ উঠি পেলাই কিবা এটা টেঙা বস্তু কিবা এটা খাওঁ খাওঁ লাগে চাবাচোন, সেই তেতিয়া সেই তেনেকুৱা বগৰী খাবলৈ খালেও মানে
অ', সেনেকুৱা বগৰী এতিয়া পালে মানে বহুত ভাল লাগে হয়নে?
ভাল লাগে ভাল লাগে।
সেইটোৱেই।
হয়, দিয়া আগতে মাহঁতে আমাৰ কাৰণে বহুত কষ্ট কৰিছিল আজি আজিকালিতো আমি ন' সেইবিলাক কষ্ট চাগে কৰিবগৈ নোৱাৰিমেই, তাকে।
দিয়া ঠিকে আছে। দিয়া ন' অ', হ'ব দিয়া অ', হ'ব দিয়া অ', ৰাখা দিয়া। উম।